গেমত অনা
অ', কি মই গে'ম খেলিম আৰু। হেই বাদ দিয়া, কিমান গে'ম খেলিম আৰু। এই কিমান সময় নষ্ট হয় গে'মত।
এই মই অকলে খেলি থাকিব লগা হৈছে।
কি খেলি আছা, কি খেলিবা এতিয়া?
এই মোবাইল লেজেন্ছ।
মোবাইল লিজেণ্ড খেলিবা? এই এইটো কিমান সময় খাই গমেই পোৱা নাই তুমি।
কিমানো টাইমৰ হয়, এখন মেচ বৰ বেছি বিশ মিনিট বা আধা ঘণ্টাৰে হ'ব, মেক্স টো মেক্স।
মই আগৰবাৰ এই এটো এইটো চিজনত মই কিমান মেটচ খেলিলোঁ ভাবছা হয়, তোমাৰ দুয়শ পাৰ হৈ গ'ল এতিয়ালৈ মোৰ।
ধেইত মাত্ৰ, মোৰ তো ফাইভ হাণ্ড্ৰেড হ'ল।
সঁচা দুইশ পৰ হ'ল মোৰ। কি ফাই সঁচা দুইশ পাৰ হৈ গ'লো ফাইভ হাড্ৰেড, কি ফাইভ হাড্ৰেড? কি ৰেংকত পালা এতিয়া তুমি?
মিথি।
বাপৰে কিমান সময় তুমি ধৰা পাঁচ পাঁচ ধৰিলা পাঁচশ মেচ পাঁচশ মেচ এখন মেচত বিশ মিনিট কে। হা চয়শ কিমান হ'ল পাঁচখন মেচত? এ তোমাৰ এখন মেচত বিশ মিনিটকে হ'লে, তোমাৰ পাঁচ পাঁচ কিমান হ'ব? পাঁচ দুই গুণ কি কি ধৰিম, পাঁচ দুই গুণ দহ, ডাগৰ হিচাপে এক ঘন্টা কিমান হ'ব তিনিখন মেটচত এক ঘন্টা হৈ যাব ন'? অ', তিনি খন মেটচ ধৰিলো তোমাৰ তিনিখন তিনিখন মেটচত ধৰিলে পা-পাঁচশ তিনি দি ডিভাইড কৰিলে কিমান হয়?
পাঁচশক কেনেকেৰে তিনিৰে দিভাইড কৰিবা পাঁচশটো নাযাব ন'।
এ কিবা সহজ দি দিবা বোল কৰোঁ আৰু তিনিশ দি ডিভাইড কৰো, মানে ত্ৰিশ ঘন্টা।
অ'।
তুমি ত্ৰিশ ঘণ্টা খেলিছা আৰু লগত ধৰিলা দুইশ মেচত ধৰিলা তোমাৰ অ', আৰু, আৰু, আৰু এশ আৰু তুমি অ', দহ ঘণ্টা ধৰি লোৱা। পোন-পোন্ধৰ ঘন্টা ধৰি লোৱা তুমি মানে পঞ্চল্লিছ ঘণ্টা তুমি গে'ম খেলিছা।
পঞ্চল্লিছ ঘণ্টা মাত্ৰ অকল এটা গেম।
এটাই গেম।
তে মইতো তোমাৰ সেইও খেলাও পোন্ধৰ কিংছও খেলাও।
তোমাৰ তোমাৰ যি কি তুমি ৰাতিপুৱা উঠা উঠে কেনে তুমি কি এ হাগা মুতা কৰা খাই লোৱাছত তুমি গেমত বহা ৰাতি লোৱা।
একদম ৰাতি শুৱালৈকে। এইচ কে মই বৰ্তমানো মই এইচ অ', কে আৰু বেছিকে খেলা হৈছো তোমাৰ এম এল বিত কৈ। এইচ ভাল ভাল খেলিব তাতকো স্কিনো তোমাৰ ফ্ৰীতে দি আছে সিহঁতে। উম, বহুতো স্কিন দিছে সিঁহতে ফ্ৰীতে।
হিৰ'বোৰ কেনেকুৱা তাৰে?
কি হ'ল?
হিৰ'বোৰ মানে কেৰেক্টাৰবোৰ চৰিত্ৰ বোৰ চৰিত্ৰ।
সিহঁতৰতো সেই কেৰেক্টাৰ বোৰ ঠিকেই আৰু এচ চিৰ নিচিনাকে তোমাৰ তাৰপিছত তোমাৰ টেংক থাকে চেমি টেংক থাকে। মেজ তাৰপিছত আৰু তোমাৰ সেই থাকে যিটো তোমাৰ মাৰ্ক্স মেন থাকে। সেইটোয়ে তাত কিন্তু তোমাৰ হেয় কি বুলি কয় এম এল বি নহয় যে তোমাৰ ই এক্স পি লেন থাকিব তাৰছত এছ লেন থাকিব। তাৰপিছত মিডলেণ্ড থাকিব তেনেকুৱা নহয় তাত তোমাৰ এ মিডলেণ্ড থাকিব। তাৰপিছত তোমাৰ এটা থাকিব ক্লেছ লেন আৰু এটা থাকিব ফাৰ্ম লেন আৰু ৰ'মিং। অ', জেংলত জংগল জংলংটো ৰুমিংটো চেম সিহঁতৰ। ফাৰ্মলেন আৰু এইটো নামটো বেলেগ কৰি দিছে ক্লেছলেণ্ডটো।
এইটো তোমাৰ মোবাইল সেয়া নহয় নেকি।
নহয় মোবাইল এজেণ্টতকে আগতে আহিছে মোবাইল এজেন্ট যেতিয়া তোমাৰ লঞ্চ হোৱা নাছিলে তাৰ আগতেই লঞ্চ হৈছে এইটো।
ইণ্ডিয়াত অহাতে অলপমান দেৰি হ'ল।
মানে মই হ'ল মোৰ মোম্বাইল এজেন্ট খেলা মান তোমাৰ মোৰ দেৰ বছৰ দুই বছৰে হ'ল। মই এই কেইদিনমান আগতে এইটো এদ চাই আছিলোঁ তাৰে
অনাৰ অফ কিমছ মেইন দুহেজাৰ ওঠৰতে আহিছিলে তোমাৰ যিটো ইন্টাৰনেচলন তমাৰ লেভেলত আহিছিলে কিন্তু আমাৰ ইয়াত আহা নাছিলে। তাত তুমি পুৰণি টুৰ্ণামেণ্ট চাবা যিবোৰ তোমাৰ এ কি বুলি কয় স্পৰ্টছৰ টুৰ্ণামেণ্ট হয় যি ধুনীয়া হয় তোমাৰ
তুমাৰ সিহঁত এ ড্ৰেগন চেগ'ন ত লৈ আহে এতিয়াও তুমি চাবাচোন ইউটিউবত। অ', অনাৰ অফ কিংছ তুমি এনেকে মাৰিবা স্পৰ্টছ বুলি মাৰিবা পুৰণি। এতিয়া স্পৰ্টছ চাবা তাত তোমাৰ একদম ড্ৰেগন চেগন মানে বেষ্ট মানে সিহঁতৰ লেণ্ড ইভেন্ট হয়। আটাইবোৰ গেম'ৰ ভিতৰত।
আৰু তুমি ক'বাত বেলেগত সময় নষ্ট কৰা নেকি আৰু কৰ'বাত এনে খালে এই দুটা গেম'তে আৰু টাইম দিছে নিজৰ জীৱনটো।
নাই মই সেই খেলাওঁ অ', চি ও দি খেলাওঁ অলপ দেৰি।
ওৱা।
তাৰ পিছত তোমাৰ বি জি এম এ খেলাও পেটেল গ্ৰাউণ্ড মোবাইল ইণ্ডিয়া তাৰপিছত এ ফ চি মোবাইল
তোমাকতো সেয়া দিব লাগে গেমিঙৰ সেয়া দিব লাগে ক্ৰাউণ্ড দিব লাগে দেখোন তোমাক। চব গেমৰ সেয়া
এফ চি মোৰ টিম এটাছে যিহটো তোমাৰ লেভেল এইওৱন হানণ্ড্ৰেড। চেভেন্তিন হৈছে এতিয়া হা। এফচি মোবাইল আমাৰো ফুট -ফুটবলৰ হয়।
অ', নাজনো মই, এইবোৰ মই নাজ খেলা নাই মোৰ, মানে মবাইলত অকল তোমাৰ চাৰ্পট কৰে।
ই এ স্পৰ্টচ, ই এ স্পৰ্টচে বনাই তোমাৰ গেমটো। ম'বাইল বুলি আছে।
আচ্ছা।
চালে গম পাবা। তুমি তাত, মোৰ ওৱান হাণ্ড্ৰেড ছেভেনটিন লেভেল হৈছে এতিয়া।
তোমাৰ এনে প্ৰথম, প্ৰথম গেম কি আছিল?
প্ৰথম গেম তোমাৰ, এই ম'বাইলত যে আছিল, তোমাৰ সাপৰ গেম, সেইটো।
সেইটো ন, তোমাৰ তুমি মই জানা, তোমাৰ নকিয়া ম'বাইলত যোনটো প্ৰথম সাপৰ গেমটো আছিল ন। সেইটো মোৰ প্ৰথম গেম আছিল, নকি একদম পুৰা মোটা কৰি যে দিয়ে, ম'বাইলটোত সেইটোৱে, তোমাৰ ন, তোমাৰ সেইটো মানে স্ক্ৰীনটো কৈদ স্ক্ৰীনটোতোমাৰ সেয়া আছিল, ব্লেক এণ্ড হোৱাইট আছিল। কালাৰ নাছিল, সেই তোমাৰ হাপটো কি কৰে, হাপটো, তোমাৰ ৱালৰ বাহিৰে, ভিতৰে আহিব পাৰে।
উম।
আৰপাৰ, হৈ যাব পাৰে। আৰু, তোমাৰ কিবা ক্লিক কৰি আছা নেকি, তুমি?
নাই, মই কলম কলম কলম
অ, শব্দটো আহি আছে তোমাৰ আহ, নকৰিবা।
অ, কৈ আছো। তোমাৰ, তোমাৰ সাপৰ পৰা, তোমাৰ সিপিনেটো ইপিনে, ইপিনে, ইপিনে আহি থাকে। লাহে লাহে ফুল হৈ যায় কেতিয়াবা লাষ্টত।
উম।
তুমি এতিয়া, আৰু পিছত, কি গেম খেলিছিলা?
মই, এ তোমাৰ এটা ৰেচিং গেম আছিলে, তোমাৰ ম'বাইলতে। সেইটো খেলিছিলোঁ। তাৰপিছত, তোমাৰ টাইলছ বুলিও কৈছিলে নেকি, এই ওপৰৰ পৰা ব্লকবোৰ যে আহে। ব্লকবোৰ যে ভঙিব লাগে, অ ট্ৰাইলছ বুলিও কয় ছাগে। খেলিছিলোঁ, খেলিছিলোঁ। আৰু, তোমাৰ এই সেই যে থাকে সৰু আগতে যে তোমাৰ হেৰি আছিলে। এবিলাকৰ ভিডিঅ' গেম যে আছিলে।
ব্লেক এণ্ড হোৱাইট, ব্লক-ব্লক-ব্লক থকা, তাত খেলিছিলোঁ গেম। তাত তো, বিভিন্ন ধৰণৰ গেম আছিলে।
তুমি এইটো খেলিছিলা, বাউন্সটো খেলিছা, বাউন্স।
অ, খেলিছোঁ বাউন্স। অ, ফেভৰেট আছিলে মোৰ।
বল বা কি আছিলে ন, তোমাৰ? প্ৰত্যেকটো লেভেল ব অ মই কিমান কেইবাৰ খেলিছো, গোটেই লেভেলত তোমাৰ এ অ ব্ৰঞ্জ দিয়ে, মেডেল দিয়ে। তিনিটা মেডেল দিয়ে, মানে টাইমৰ থাকে, এটা তোমাৰ মেচিন কমপ্লিট কৰা থাকে, আৰু এটা তোমাৰ এ, কিবা কণী থাকে, কণী কেইটা ভা ল'ব লাগে। মই খেলি খেলি তোমাৰ তিনটাই, মানে চবকেইটা গোল্ড কৰি দিছিলোঁ মই। দহ হাজাৰ বাৰ খেলিছিলোঁ দেই এইটো
উম। তাৰ পিছত মই খেলিছিলোঁ, কি কয় এইটো টেম্পল ৰান। তাৰপিছত
এইটোতো ম'বাইলত তেতিয়া সেইটোতো স্ক্ৰীন টাচ মোবাইল আহি গ'ল তেতিয়ালৈ।
স্ক্ৰীন টাচ ম'বাইলত, তাৰপিছত তোমাৰ সেই । তাৰপিছত, এছফাল্ট, এছফাল্টো বহুত খেলিছো। তাৰপিছত, তোমাৰ এছফাল্ট, তোমাৰ আছিলে, কাৰ কাৰ গেমিং তাৰপিছত তোমাৰ তাৰপিছত আনিলো। তাৰপিছত, এই টিভিত যি লগাই কেনেকৈ খেলা আছিল আগত। ভিডিঅ' গেম। সেইটো আনিলো তাৰপিছত তাত খেলিলো তাৰ পিছত কেছেট যি থাকে
অ সেইবোৰ নাই মই সেইবোৰ পোৱা নাই কেতিয়াও
অ অ তাতত সেই সেইটো অনিলে তাত খেলিলো অলপ তাত তোমাৰ বেছি দিন খেলিব নোৱাৰিলো মোটামুটি ছামাহ মান খেলিলে নেকি ছমাহ মান পিছত তোমাৰ মানে কি হ'ল নচলা হৈ গ'ল সেইটো
ইছ বেয়া লাগিলে চাগে বৰ বেয়া লাগিছিল
তেওঁ ক্িজ মাতিলে মাৰি কেনে এইটো নচলা হৈ গ'ল তাৰ পিছতে পেলাই দিব লগা হ'ল কেছেট বোৰো আনিছিলো কেছেত বোৰো এনেই গ'ল গেমৰ কেছেটবোৰ তাৰপিছত তাত তাততো বহুতো গেম আছিলে তাত তোমাৰ পকেমনৰ ও গেম আছিলে পকিমন তাৰপিছত তোমাৰ কন্ত্ৰ তাৰপিছত তোমাৰ এই যি কেনেকে হাৰ্ট মাৰিব লাগে যি বন্দুকেৰে তেনেকুৱা ধৰণৰ বহুতো গেম আছিলে পুৰা খেলিছিলো তাত তাৰপিছত
তোমাৰ শুনা না তুমি যিমানো কোৱা তুমাৰ এই গেমবিলক লগৰ লগত খেলি বেছি ভাল লাগে জানা না অকলে খেলাতকে, এইটো মানে মই মই কিমান লগ বনাইছোঁ কি গেম খেলি কেনে এ, মই এতিয়া মনত আছোঁ তোমাৰ। ফি ফায়াৰ যে ফি ফায়াৰ চলিছিল!
উম।
ফি ফায়াৰ খেলি, খেলি মোৰ স্কুলৰ লগ বনালোঁ মানে স্কুলৰ মানে আচৰিত কথা আছিল যে, এনে মাতা মাতি নকৰে। কিন্তু ফি ফায়াৰ খেলা লগকেইটা বেলেগ। এনি টাইম খালি ফ্ৰী ফায়াৰ কথা আহ, এইটো বুইয়া চুইয়া তোৰ কান টো স্ক্ৰীন বাপৰে বাপ!
তাকে।
এই মানে তোমাৰ, গেমেও আমাক বহুত লগৰ দিছে দিয়া।
লগ দিছে, এতিয়াতো মোৰতো বহুতো লগ হৈছে। গেম খেলি, খেলি তোমাৰ ক'ত পঞ্জাৱ, তাৰপিছত তোমাৰ হাৰিয়ানা, উত্তৰ প্ৰদেশ তাৰ লগ তাৰ পৰা মানুহ হয়, মোৰ লগত। ফোন নাম্বাৰো শেয়াৰ কৰিছে সিহঁতে ফোন কৰে, কল কৰে ৰা তি হ'লে লগ হৈ খেলোঁ আমি, তেনেকুৱা ধৰণৰ আৰু। সেইটো আৰু কেনেকুৱা অলপমান মানে ষ্ট্ৰেছ ষ্ট্ৰেছটো কমোৱাত সহায় কৰে এইটো, এনেতো ষ্ট্ৰেচ পূৰ্ণ দেবোৰ।
সেইটোও হয়, কিন্তু বহুত কম কৰে চেছে আৰু মই নিজৰ গেম গেমে তোমাৰ মগজু অলপমাৰ ডেভলপ মানে বেছি ভাল কৰে অলপ।
অ', যদি তুমি এডিক-এডিক্টেড নোহোৱা তেনেহ'লে তোমাৰ ডেভলপ কৰিব, যদি এডিক টেড হৈ যোৱা তেনেহ'লে তুমি চবৰে তোমাৰ নিগেটিভ আৰু পজিটিভ চাইড থাকেই।
উম, বেয়া-ভাল।
বেয়া- ভাল। লগাতকে বেছি পানী খালেও মানে সেইটোও বেয়া। এনেকুৱা ধৰনৰ। মানু্হ মৰিব গ'লে
এইটোৱেই, এনেকে কৰি চলি থাকিব আৰু গেম চেম খেলি থাকিম আৰু। আমাৰ এতিয়া আমি ইয়াতকে ইয়াতকে পিছত তমাৰ কি গেম আহিব, একদম আচল তুমি গেমত সোমাই যাব পাৰিব, সেনেকে গেম আহিব চাগে!
অ', আহি-আহিছে এটো গেম আহিছে।
সেইবোৰো তোমাৰ মানে এতিয়া মানুহটো ফিজিকেলি সেয়া হয়। মেণ্টেলি সোমাই যায়।
দিলি যায়, সেইটোৱে আৰু এতিয়া আহিব।
এ, দিয়া দিয়া হ'ব এতিয়া আহা তুমি খেলৈ আহা খেলোঁ, খেলোঁ মই অন কৰি আছো ৰ'বা।
অ', দিয়া দিয়া।